হেল্ল' হেল্ল'।
হেল্ল'।
কি খবৰ?
হেল্ল' আছো, আছো ভালে আছো। বৰ্তমান ক'ত আছা?
ব
বতৰ বহুত গৰম আজি।
অ', আজি বহুত গৰম দিলে। অ', টাউনত। সেইবাবে গৰমটোও বেছি অলপ ইয়াত। গাঁৱত অ', যা যাম বুলি ভাবিছোঁ।
বৰ্তমান টো চামাৰ ভেকেচন চলি আছে না
অ', চামাৰ ভেকেচন চলি আছে বৰ্তমান
উম
এইকেইদনেই আৰু
টাউনতো বহুত টাউনততো বহুত পলিউচন আছে চাগে
অ', ইয়াত বহুত পলিউচন বেলেগৰ অ', সেই মানে বহুত, বহুত যান বাহন ন।
উম, উম ইনট্ৰাদাষ্টী বহত আছে নে।
আৰু অ', কাৰখানাবিলাকো আছে বহুত।
তোমাৰ ঘৰটো মেইন টাউত নে টাউনৰ ভিতৰত হয়।
টাউনত নহয় তেনেকুৱাকে অলপ মানে ভিতৰৰ ফালে হয়।
উ, গছ গছনি আছে মানে।
অ', ইয়াত গছ গছনি আছে ইমান গৰম নহয়। যদি আমি বাহিৰৰ ফালে যাওঁ তাত বেছি গৰম।
গাঁৱত কিন্তু মানে বতাহ বছতে বলি থাকে। টাউনত সিমান নাই মানে।
অ', গাঁৱত গাঁওত আৰু বেছিকে আছে আৰু গছ গছনি বিলাক আৰু পুখুৰীও আছে নদী আছে ওচৰত ইণ্ডাষ্ট্ৰি নাই তেনেকুৱাকে অলপ দূৰৰত আছে।
উম, কিন্তু গুৱাহাটীত গ কি হয়। টাউনতো বহুত পলিউচন হয় টাউনতটো মানে গৰম থাকিলেও গাঁৱত মানে বতাহটো বলি থাকে
অ', ইয়াত গছ গছনি কাটি থাকে আৰু।
উম, উম, উম।
বহুত গাড়ীও বহুত হৈছে ন।
অ', দিনক দিনে গাড়ী বাঢ়ি যাই আছে।
উম, সেইটোৱে। গুৱাহাটীত গাড়ী সংখ্যা পাইছে ইণ্ডাষ্ট্ৰিও বহুত আছে ন সেইটো কাৰণে
অ', সেইটো কাৰণেই আৰু বেলেগ উপায় নাই আৰু
উ টাউনটো মানততো একদম ধোহা মানে ধোহা টাইপ হৈ থাকে দিনত
অ', ইয়াত ধোৱা এটাই হৈ থাকে সেইবিলাক নিয়ৰ নহয় আৰু পলিউচনে হয়
মানে মে তো ভালকে দেখা নাপায় ইয়াত কিন্তু গাঁৱত মেঘটো ক্লিয়াৰ আহে
অ', ইয়াত মেঘটো দেখাই পোৱা টান
অ'।
এতিয়া বাৰু অলপ ঠিক হৈছে বতৰটো।
অহ।
দিনত বহুত গৰম আছিলে।
বৰষুণ দিছে নে?
বৰষুণ দিয়া নাই এইফালে। অলপ আছে এনেই বতাহ দি আছে, ঠাণ্ডা বতাহ দি আছে। যোৱাকালিও দিয়া নাছিল।
কেতিয়া দিছিলে বৰষুণ?
পৰশি দিছিলে।
পৰশি অহ, আমাৰ ইয়াটো বৰষুণ পৰশিতো গাঁৱত বহুত দিছিলে।
অহ।
তাত মান তাত মানে ব টাউনত বৰষুণতটো কিজানি অলপ মানে মানুহৰ কাৰণে বেয়াই চাগে।
অহ, ইয়াত বৰষুণ হ'লেই পানী, অহ। বৰষুণ দিলেই নলাবিলাক ভৰ্তি হৈ যায়।
উম', উম' আৰু তাত পতককে বানপানী হয় নেকি তাত?
পতককে মানে বেছিকে দি থাকিলে বৰষুণ মানে হৈ যায়। নলাবিলাক ভালকে ক্লিয়াৰ নাথাকিলে।
উম।
গুৱাহাটী ডাঙৰ! ইফালেতো বতৰ ভালে বাৰু। গৰমটো আছে কিন্তু মানে সেই আৰু। পলিউশনটো বাৰু ইমান নাই ইয়াত। গুৱাহাটীত ডাঙৰ ইণ্ডাষ্ট্ৰি কি কি আছে বাৰু টাউনত?
ডাঙৰ ইণ্ডষ্ট্ৰি অ সেইটো গম নাপাওঁ আছে ই-ইটাৰ আছে। সেইবিলাক তাত ভাৰ্টিবিলাক আছে।
ইটা ভাটিৰ পৰাতো বহুত পলুচন হয় কিজানি?
অহ, তাৰ পৰা আহে বহুত হীত ওলাই পলিউচন হয়।
উম, তাৰ পৰাতো কন্টিনিউ ওলাই থাকে পলিউচন আৰু তেনেকে ৰিফাইনেৰী ৰিফাইনেৰীৰ পৰা নোলাই নেকি পলিউচোন নে ওলাই বা।
ৰিফাইনোৰী পৰা ওলাই ইয়াত নাই ন'।
ৰিফাইনেৰীটো তাত নাই, তাত গাড়ী-চাড়ী বনোৱা ইণ্ডাষ্ট্ৰি আছে চাগে?
গাড়ী-চাড়ী ইয়াত তেনেকুৱা ইণ্ডষ্ট্ৰী নাই।
উম', উম'। বহুত ফেক্টৰীও আছে ন'। সেই ফেক্টৰীবোৰত বহুত মানে এইটো কি কয়? য'ত ৰদ-চদ বনাই সেইবোৰৰ পৰা বহুত পলিউচন হয় না।
অহ, সৰু-সুৰা ফেক্টৰীৰ বাবে বহুত পলিউচন হয়।
উম, যিটো ৰদ বনাই লোহাটো।
অহ, লোহাটোৰ কাৰণে হয়। তাত
উম, বহুত পলিউচন হয় কিজানিয়া কাৰণ হীতটো বহুত হয় না, তাৰপৰা টেম্পেচাতোও বাঢ়ি যায় তাত।
অহ, সেইবাবে বহুত পলিউচন হ'লেও গৰমো বাঢ়ি সেইবাবে। অহ, মানুহবিলাকে এ চিও চলাই থাকে এ চিৰ পৰা বহুতো
এ চিপ পৰাওঁ অহ, এ চিৰ পৰা এটা পলিউচন হয় নহয় কিবা এটা আছিলে।
অহ, এ চিবোৰতো গৰম বতাহ ওলাই
উ, গৰমত ওলাই আৰু কিবা এটা ওলাই। সেইটো মানে সেইটো আহ চি এন জ ন কিবা এটা আছিলে সেইটো মানে এফেক্ট কৰে।
হয়। অ' সেইটো ভাল নহয় মানে বেছি টাইম এচিত থাকিলেও বেয়া আৰু এ চি চলি থাকে মানে ইলেক্ট্ৰিচিটি বেছি গুজ হয় তেনেকে আৰু বেছি পাৱাৰ চাপ্লাই পাৱাৰ কনজিউম মানে বেছি হয় তেনেকে
বেছি পলিুচনৰ হয়ে নাই।
অ' সেইবাবে বেছি আৰু হীট প্ৰব্লেম হৈ যায়।
উম।
এ তোমালোকৰ ঘৰৰ এ চি থেচিছ আছে নে নাই?
নাই নাই গাঁৱত এচি নাই বাৰু ইমান ফেনে আমাৰ ইয়াত।
অ' আমাৰো আমাৰ এচি নাই বেলেগৰ আছে আৰু।
অ' মানে ইলেক্ট্ৰিক কাৰবোৰ অহাৰ পৰা আমাৰ পলিউচনটো অলপ কমিছে ওৱান পাৰ্চেণ্ট হলেও।
অ' ইলেক্ট্ৰিকৰ বাবে কমিছে কিন্তু পেট্ৰল বিলাক আছেএ
উম, উম পেট্ৰল ডিজেলবোৰ আছে বাৰু ইলেক্ট্ৰিক বহুত খিনিয়ে ওলাইছে ন বাছৰ পৰা গাড়ীৰ পৰা। স্কুটাৰৰ পৰা কাৰৰ পৰা।
অ'।
তাতো বাছবোৰ অহাৰ লগে লগে চিটি মানুহবোৰৰ মানে ভাল হৈছে বোৰ ইলেক্ট্ৰিকৰ
ইলেক্ট্ৰিকৰ বাবে ভাল হৈছে অলপ আগতকৈ। নহ'লে আৰু বেছি বেছি প্ৰব্লেম হ'লহৈ।
উম, ইলেক্ট্ৰিক ইলে ইলেক্ট্ৰিক কাৰ কাৰো আছে চাগে।
অ' ইলেক্ট্ৰিক কাৰ আছে স্কুটাৰ আছে বাছ আছে।
উ বাছো আছে। বাছটো চবতে নাই বাৰু হলেও তাছ বিলাকত আহিছে।
অ' টাউন বিলাকত আহিছে আৰু মই শুনিছিলো আন্ধ্ৰপ্ৰদেশত এ হাইড্ৰজেন বাছো আছে কিবা।
উম।
এইটো নতুনকে ওলাইছে অ' এইটো নতুনকে ওলাইছে।
উম, উম মানে ইলেক্ট্ৰিচিট হোৱা হ'লে বহুত খিনি মানে হিটো প্ৰদুষ নহয় ইমান। তাৰ পৰা পলিউচনো নহয় নে সেইটো কাৰণে ভাল।
অ' সেইবাবে এনেকুৱাকে মানে গ্ৰহণ কৰা হৈছে। তেতিয়া পিছলৈকে পলিউচন বিলাক কন্ট্ৰলত আনিব পাৰে।
চলিয় হ'লে আৰ মেচাৰ কাৰবাৰ মেচিনৰ বেহটোও কমি যায় না।
অ' সেইটো হয় চলাৰ থাকিলে ভাল কিন্তু ৰাতিটো চ'লাৰ ইউজ কৰিব নোৱাৰি। আৰু মেইনটেনেন্স থাকে। আৰু সেইবিলাকৰ প্ৰাইজো বহুত বেছি।
ঘৰত তোমালোকৰ টাউনত টাউনত চ'লাৰ ইউজ কৰা নে নাই ডাইৰেক্ট কাৰেণ্টটো ইউজ কৰা?
ইয়াত চ'লাৰ ইউজ কৰে বেছিভাগে ঘৰতে আছে বেছিভাগে ঘৰতো লগাই আৰু ৰাস্ত বিলাকতো চলাৰ লাইট আছে।
উম।
সেইফালে চাগে নাই চাগে ছোলাৰ লাইট চাইট।
চলাৰ গাঁৱত কমকে আছে মানে।
অ' আছেটো ভাল হৈছে থাকাটো। অ'।
অ', তোমাৰ ঘৰত কাৰ আছেনে?
ঘৰত কাৰ নাই তেনেকে, আমাৰ মানে আমাৰ ঘৰৰ মালিকৰ আছে।
উম, এইটো ইলেক্ট্ৰিক কাৰ লোৱাটো বেছি ভাল হ'ব বুলি ভাবানে নে এনে? আপোনাৰ এইটো ডিজেল পেট্ৰলৰ কাৰটো লোৱা বেছি ভাল হ'ব?
উম, আজিকালি ইলেক্ট্ৰিকেলে ভাল কিন্তু যদি ইলেক্ট্ৰিকেলে বেছি দূৰলৈকে দিব নোৱাৰে ন ডিচটেঞ্চ কাভাৰ কৰিব নোৱাৰে। তাত কিন্তু আমি পেট্ৰলে ইউজ কৰিব লাগিব।
হুম।
আৰু তাত লিথিয়াম মেটাৰ‌ ইউজ হয়, তেনেকেটো বেছি বেটেৰিটো হিটিং ইছু হয়।
উম। অ', অ' বাকী হেল্ল' হেল্ল', বাকী ঘৰৰ ফালে ভালনে?
হেল্ল'
হেল্ল'
অ', বাকী ঘৰৰ ঘৰে ভাল, তোমাৰ?
অ', আছোঁ আছে, আছে।
অ'।
উম', দে বাৰু ঠিক আছে। ঠিক আছে,